আছো এনেই। তই?
মই এইয়া হেৰি ঠাই চাই মচি মেলি আজি হৈ আহিছো। আজি আমাৰ হেৰি ৰিপৰ্ট দি দিব লাগে ইণ্টাৰণশ্বিপৰ। তাকেই, আহ
বনাই হ'লনে ৰিপৰ্ট?
উম।
তাৰপিছত আজি দিবগে লাগে তাকে এইবোৰ চিজিল কৰি আছোঁ।
অ' আজি শেষ হ'ব নেকি?
আজি শেষেই হ'ল। আমাৰ এনেই ইণ্টাৰ্ণশ্বিপ কিন্তু ৰিপৰ্ট আজি দিয়া দিব লাগিব আৰু।
অ' ভাইভাও ল'ব নহয়।
ভাইভাহ ল'ব নি?
ভাইভাহ ল'ব চাগে অ'।
অ', অ' তহঁতৰ কি কৰিবলৈ দিছিলে এইবাৰ ছিক্স ছেমিষ্টাৰত?
আমাৰ ডিজাৰ্টেশ্যন আছিলে।
অ', অ'।
আমাৰো ইণ্টাৰ্ণশ্বিপত ভাইভাহ লৈছিলে। চব বুলি চব ডিপাৰ্টমেণ্টতে নলয় বাৰু।
অ', অ' আমাৰ এতিয়া লয় নে নলয়বা।
তাকে।
তহঁতে পহু, ভালেই আৰু বাকী। তহঁতৰ এইটো স্কুলত ক্লাছ কৰাটোহে আছিলে ন'?
অ' সেইটোৱে আছিলে তাৰ পাছৰ বাৰ হেৰি কৰিছিলো তহঁতৰ লেখীয়া।
অ', অ'।
দুটা চেমত আছিলে নহয় ইণ্টাৰ্ণশ্বিপ।
অ' দুটা চেমত, সেই ফৌৰ্থ চেম আৰু ফিফ চেমত ন'? উম। তাকেহে। মাহঁতৰ ভাল?
ভালেই অ'। তহঁতৰ?
ভালে আৰু।
ভাত চাত খালি, খালো অ' তই?
অ' মই খালো খালো।
অ'।
হেই বোলে তাকে ইমান গৰম হৈছে আৰু।
বৰষুণ যাক ৰাতি দিয়াতকে দিনত হে দিব লাগিছিলে।
অ' দিনত দিয়া হ'লে অকমান চেচা পৰি থাকিলেহেঁতেন অন্তত্ব।
তাকে কাৰেণ্টো নাই।
কাৰেণ্টোও নাথাকে বৰ বিপদ হৈছে আৰু। কালি একদম এনেকুৱা অকাই পকাই পেলাই বতাহ মাৰিছে নহয়।
উম, ৰাঙী বিজুলী যে কৃষ্ণ।
আহ
চক মানে চকু মেলিবই পাৰা নাই মানে ইমানেই বিজুলী মাৰিছে।
অ' কেনেকুৱা বিজুলী মাৰিছে তাৰ পিছত মই সেই বোলে একদম ৰাতি সাহ পাবলৈ এনেকুৱা ভয় লাগিছে যে ফোন চোন চুইষ্টপ কৰি পেলাইহে হুইছোঁ। আ, একদম বতাহ মানে এনেকুৱা এনেুৱা মাৰিছে মোক গোটেই বিচনা মানে তিতি গৈছে এচা কণি পৰি।
হ'লেও গৰম কমা নাই। মই আকৌ এটামান বজাত উঠি বিচনী লৈ বিচ-বিচি বিচি
অ' বহুত গৰম দিছে তো আকৌ।
ইমান গৰম কৃষ্ণ।
উম, গুৱাহাটীৰ ফালে সন্ধিয়াতে তেনেকুৱা বতৰ, বহুত ডাঙৰকে বৰষুণ দিছিলে।
দিয়ে। আমাৰ ইয়াতহে বৰষুণৰ দিনত নাম নোলোৱাই হ'ল।
উম। গুৱাহাটীফালে সন্ধিয়াতে বৰষুণ দিছে
এ, দুদিন একেৰাহে দিনত বৰষুণ দি থকা বেয়া নাপ
অ', আমাৰ ইয়াত আহি, আহি পোৱালে যেনিবা সেই চাৰে-বাৰটা, বাৰটা বাজছে। মোৰ মানে মোৰ তেনে কি হ'ল ওপৰত হেৰি চিলিংখনৰ ওপৰত এনেকে বস্তা দি থৈ আছিলে আৰু বতাহ সিমানেই মাৰিছে মানে সেইবোৰ চব হে গৈছে। মোৰ ৰাতি ভয়ো লাগিছে এতিয়া। উপায়ো নাই আকৌ ঠিক ঠাক কৰি মেলি শুইছো, সেইবোৰ মই কাকো মতাও নাই মাহতক।
মইও প্ৰথম বিজুলী মাৰাহি ভয় লাগিছে আৰু কাকো মতা নাই, তাৰপা আন্ধাৰে মুন্ধাৰে উঠি গৈ ফোন ত লাইট টো জ্বলাই বিচনী বিচাৰি মেলি আকৌ আহি বিচি, বিচি শুইছোহি।
উম, ইমান কেনেকুৱা বত পাতি দিছে আৰু গৰমে বোলে গৰমে বৰষুণ আ
মই ভাবিছিলো দিনতো চাগে আজি বৰষুণ দি থাকিব। ভালেই পাইছিলো, ৰাতিপুৱা শুই উঠি দেখিছো ৰ'দডাল কৃষ্ণ।
বতৰ উৰিয়ে গ'ল, পাঁচটাতে ৰ'দডাল টং টংকে ওলাই।
উম,
পাঁচটা বজাৰ পৰাই ষ্টাৰ্ট কৰি, বোকা কালিঅপা দিছে আমাৰ আজি আজিও দিছে।
অ', আমাৰো দিছে আজিৰ পৰা বাৰু।
অ', আমাৰ কালিঅপাই পৰা দি আছে ৰ'দেই পাই আছে আৰু।
তাকেই।
এতিয়া আহিব হৈছে আৰু দেৰ আশী, দুআশী মান আছেগে হেনো।
তই নাই যোৱা নেকি পথাৰলৈ?
পথাৰলৈ মই নাই যোৱা, ভৰি এটা মুচুকা খালো আজি দুসপ্তাহ মান হল বিষ।
অ', ভাল হৈছেনে নাই?
দৌৰিবলৈ যাওঁ এই এক্সাৰচাইজ কৰিবলগীয়া হৈ গল, এতিয়া ভাল মানে সেনেকে ভাল হোৱা নাই বিষাইে থাকে। এই কথা যেন
ইয়াৰ পৰা অকলে, অকলে যাও নেকি?
অ'। অকলেই যায়? তাত আৰু ছোৱালী আহে বাৰু।
মোক এদিন মৌচুমীয়ে লগ ধৰিছিলে, ৰাতিপুৱা সোনকালে ৰাস্তাত দৌৰিবলৈ সাৰ মৌচুমী
অ'।
সাৰ পাবলৈ টান।
উম, আমি আবেলি যাওঁ, ৰাতিপুৱাও যাওঁ আবেলিও যাওঁ, এতিয়া আজি মই ফোনটো চুইচ শুই থাকিলো।
আবেলিয়ে যাওঁ, আবেলি বহুত আহে নহয় ল'ৰা ছোৱালী, আবেলিহে বেছি আহে ৰাতিপুৱাতকে।
অ', এ এইবোৰ দৰিব চৰিব নোৱাৰো তাত গৈ এনেই লাজ পাবলৈ।
এই তাততো কোনেও গুৰুত্ব নিদিয়ে চব নিজতে গুৰুত্ব।
আৰু তোৰ-তোৰো গুৰুত্ব দিবলৈ দৰকাৰ নাই, মানে নিজে নিজৰ ষ্টেমিনাটো চাই নিজে ও হল কি দৰকাৰ লোকৰ কথা ভাবি মোৰ চবেই স্পীডত দৌলেও মই লাহে, লাহে দৌৰিম দুপাক তিনি পাক বেছিকে মাৰিম হয় ন নাই? চবৰে হেৰিটো এনাৰ্জিটো নিমিলে নহয়। সেইবোৰ কৰিবলৈ হ'লে লাজ চাজ বোৰ অঁতৰাব লাগিব, তেতিয়াহে পাৰিবি হে অ', আই নাই তোবা এই কোনোবাই চাই আছে বুলি থাকে।
নহয় তাই মোক লগ ধৰোঁতে মই কৈছিলো ডা ৰাস্তাত দৌৰাতকৈ ফিল্ডলৈ যাম। তাই কৈছে এই দৌৰিব চৰিব নোৱাৰো ফিল্ডলৈ ডাইৰেক্ট নাযাওঁ, মই বোলো ও বাদ দে তেতিয়াহ'লে, মই ৰাই পাছদিনাখন ফোন কৰিম বুলি কৈ পেলাই ফোন টো মোৰ চুইটচ্ অফ কৰি মই শুই থাকিলোঁ।
মৌচুমীয়ে আগতে কিন্তু খুব দেৰিব পাৰে আকৌ ন'? তাই আগতে দৌৰিব পাৰে নহয়, আজিকালি এতিয়া শকত হৈ গ'ল আকৌ। অ',
খোজ কাহিবলৈয়ে টান পায় তাই, লাগে নে আৰু?
তাই বহুত আগতে পাৰে ন' দৌৰিব তাই।
অ', কত যাবলৈ জানো এদিন লগ ধৰিছিলো, হেৰি ঘৰ পৰা আমাৰ ঘৰ ওচৰলৈে খোজকাঢ়ি আহ বুলি কলোঁ, সেইকণ আহিবলও তাইৰ তান মানে।
অ, তেনেকে, তেনেকে হলে কি হ'ব আৰু।
তই কম্পিউটাৰ লোৱা নাই নহয়? কম্পিউটাৰ ক্লাছ কৰিছিলি জানো তই?
নাই কৰা নাই কৰা, লৈছ নি তই?
জৰাবাৰীত সেইদিনাখন অ, গৈছিলো বাৰু তাকে এতিয়া জানো ন যাবলৈ এয়াহে ৰদ চদ।
ইমান ৰ'দত মই নোৱাৰোঁ দেই।
পাতিলোগৈ বাৰু, লৈ এদিন গৈ আবেলি সময়ত লৈ থৈ আহিমগে।
আ?
পাতিছিলো বাৰু, হলেও এদিন গৈ পেলাই লমগে বাৰু, নহলে আকৌ খন লাগেই নহয়, চব
কিমান লৈছে এডমিশন ফিজ?
ফাৰ্ষ্ট এই এডমিচন লোৱাৰ দিনাখন তিনি হাজাৰ দিব লাগিব এবছৰীয়াতোত, তাৰপা একেবাৰে লাষ্টত যেতিয়া চাৰ্টিফিকেট আনিবলৈ যাম তে তিয়া তিনি হোজাৰ দিব লাগিব।
মাজত নালাগে নি আৰু?
নালাগে, আগতে হেৰি কৰিছিলে, মাহে মাহে ছশ নে কিমানকে লৈছিলে, টুটেল এ সাত হেজাৰ দুশ নে কিমান হৈছিলেগে। তাপা এই, কিছুমানে মানে কৰে ক্লাছ বোৰ তাৰপা পৰা পইচাও নিদিয়ে, চাৰ্টিফিকেট নিনিলে, তেনেকে মানে বহুত বোৰ পৰি আছে যে এনেই পইচাটো তাত সোমাই গ'ল যে সেইকাৰণে মানে হেৰি যোৱা, এইবাৰই কৰিলে নেকি, তেনেকুৱা মানে প্ৰথমে তিনি হেজাৰ দি ল'ব লাগিব তাৰ পৰা একেবাৰে লাষ্টত তিনি হাজাৰ দিব লাগিব।
উম, উম, ভালেই হ'ল বাৰু সেইটো।
বন্ধ কৰা কথাই আছিলে, তাৰপা আমি তিনজনী মানে গৈ তিন-তিনজনীমান লাগিল লোগে তেনেকে, তাৰপা কৈছে তেনেকে যদি হেৰি কৰা, তেনে কে কৰি দিম আৰু বুলি কলে। এতিয়া এই হেৰি প্ৰস্তুতি মই মৌচুমী।
প্ৰস্তুতি এই হেৰি তিনিবছৰহে কৰিলে নি?
সিহতৰ তাত চাৰি বছৰ হোৱা নাই, যদি হয় কৰিবও পাৰে মানে।
উম,
আৰু একে মানে প্ৰব্লেম নহয় ধৰ, চ তিনিবছৰ কৰিলেও মই মানে সুধিলোঁ, মই তিনিবছৰেই কৰিম।
অ, তিনিবছৰেই কৰিবি নি?
অ, মানে প্ৰব্লেম নহয় বুলি ক'লে, মই ক-কৰি দিলোহেঁতেন যদি প্ৰব্লেম হয় বুলি ক'লেহেঁতেন, কৈছে প্ৰব্লেম এক কো নহয়, চাকৰি ম ই সুধিলোঁ চৰকাৰী চাকৰি তেনেকুৱা কিবা ক্ষেত্ৰতো প্ৰব্লেম হব নেকি? কৈছে নহয় চাৰ্টিফিকেট খনটো তুমি পাবা, তেতিয়া মানে এম এ টো দুবছৰ কৰিব লাগিব আৰু।
অ', অ', সেইটোৱে অ, মই সেইটো কথা তাকে ভাবিছো, এনে কৰে অৰু সেইটোয়ে। এনে এবছৰ এটা লষ্ট, তাৰ সলনি সেই এবছৰটো ঘৰতে পঢ়িবি।
সেইটোইটো, বেলেগ চৰকাৰী সেই কাৰণেওঁ মানে এতিয়া হেৰি কৰিব পাৰিম। আৰু কিবা এতিয়া এক্সাম দিবলৈওঁ বহুত পঢ়িব লাগিব। পাই সিদিনাখন হেৰিয়ৰ এক্সাম দিছিলোগে, ইমান টান পেপাৰ বাঃ।
পি
বি এডৰ।
অ' অ' ডি এল এডৰ নাই দিয়া নি?
ডি এল এডৰ হোৱাই নাই পৰীক্ষা, জানো অ'নলাইন কৰিছিলো, অ'নলাইন হ'লা নে নাই নাজানো। মেছেজ চেছেজ একো ফোন আহিলেই চোন, এ এনেকুৱা ৰ'দ হ'লে মই নাযাওঁ আৰু দেই এক্সাম দিবলৈ। বহুত কষ্ট। সেইদিনাখন য'ত পৰিছো টাউনৰ পৰাওঁ বহুত সোমাব লাগে সেইদিনাখন পৰাখন।
আহ
সেইদিনাখন বহুত
উম সেইেৰে বোলে তাকেহে অ' এইবোৰ চব লাগেওঁ কৰিব উপায়ওঁ নাই।
আৰু মানে সেইদিনাখন এখন নটিচ ওলাইছে, চাইছো চাৰ বছৰ মানে এই বছৰতোত চেভেন ছেমি-চেমত তোৰ আমি এনে ৰ্ফট ছিক্স চেম বা ফিফথ চমত এটা এটাহে কৰিছিলোঁ ইণ্টাৰ্শ্বিপ বা এনেুকুৱা ডিজাটেৰ্শ্যন বি ফিল্ডষ্টাডি এটাহে কৰিছিলোঁ। যি কোনো, চেভেন চেমটো এইট চেমটো গোটেইসোপা ডিজাৰ্টেশ্যণ
মানে কি জান নে নাই? সেইটো হৈছে ৰিচাৰ্চ বেচ।
অ' তো। আৰু মানে ৰিৰ্চাজ নকৰো বুলি ভাবিলেওঁ সেইকিতা কৰিব বৈ লাগিব মানে, একে কথাই হ'ল ডাইৰেক্ট। সেইকাৰণে নকৰো আৰু, ভাবিছো এম এ টোকে কৰিম চাগে। ডিষ্টেঞ্চতে ল'ম ছাগৈ এম এ টো।
আহ
চাই ল'ওঁ কি হয়।
তাকেহে চাই ল যিটো ভাল হয় সেইটোকে কৰিবি ন।
তাকে আৰু ইমান ঘৰতো মানে হেৰি কৰিব পৰা হেৰি নাই নহয়। ঘৰৰ পৰাওঁ ইমান হেৰি কৰিব পৰা ব্যৱস্থাটো নাই যে।
উম সেইটো চাই ল যিটো ভাল হয় আহ অ আহ